হেল্ল' হে অ' শুনা পাইছে?
অ' পাইছো।
নেটৱৰ্কটো এইকেইদিন বহুত বেয়া হৈ আছে।
অ' হয় আকৌ। তাকে ময়ো ফোনটো কৰিম বুলি ভাবিছো লোহে আপুনি ফোন ক কৰিলে ভালে কৰিলে।
কওঁকচোন।
এয়ােখি দোকানৰ পৰা আহি গ'লা এই মাত্ৰ। পাইছোহি, তাৰপিছত এ অকনমান বোলো কাপোৰ চাপোৰ সলাই আপোনালে অলপ ক'ল এটা কৰো বুলি ভাবোতে আপুনি ফোন কৰিছে, ভালে কৰিলে বাৰু।
অ' অ'
চাহ পানী খালে?
চাহ খোৱা হ'ল। মই ভাতৰ যোগাৰেই কৰিছিলো মানে, মাংস আনিছিলে।
অ'।
তাকে বনাম বুলি এইবিলাক ৰে'ডি কৰিছো আৰু।
উম উম।
আজি মানে আমাৰ ইয়াতে কীৰ্ত্তনো হৈছে, কীৰ্তন ৰাখিব।
অ' আজি
অ আজি কীৰ্তন ৰাখিব? এ বনাই মেলি অকমান যাম বোলো।
অ' বছৰিকীয়া কীৰ্তন
অ' ৰাখে যে কীৰ্তন
অ' অ' তাতে কি কীৰ্তন গোটেই- গাওঁৰ ৰাইজে- নে, এনেই অকলশৰী-
ৰজা গাঁও ৰাইজৰ মানে হেৰি ঘূৰে আৰু কীৰ্তন, কিন্তু আগৰ নিচিনা নাই আগতে বহুত মানুহ আছিল। বাট কীৰ্তন অ'।
অঁহ!
এতিয়া মানুহ কমি গ'ল যে,
অ'
সেইটো কাৰণে মানে বেছি দিন নকৰিলে নেকি এমাহ, আগতে এমাহ মান গাই এতিয়া পোন্ধৰ দিন মান গাইছে চাগে। আজি কীৰ্তন ৰাখিব আৰু
অ', ।
উম, মই বনাই মেলি পেলাই যাও ল'ৰাটো গলেই মানে,
অ', তাতে চব ৰাই জৰ চব ৰাইজ, আহে নে গাঁৱৰ সকলোবোৰ মানুহ?
অ', আমা দুখন খেল আছে এখন আমাৰ মানে ৰজা গাঁৱত। অ', এই দুখন- য়ে একেলগে কীৰ্তনখন কৰে।
উম।
ই নামঘৰত চাব চাগে।
এনেকে গাই থাকিবা নে-
অ', হৰে কৃষ্ণ, হৰে কৃষ্ণ কে তাৰপিছত আৰু ৰাতিটো আজিকালি গোটেই ৰাতি নহয় মানে দশটা উ এঘাৰটা মানত শেষে হ'ব চাগে।
অ', হয় নেকি আজিকালি এনেও মানুহ- বোৰৰ বেমাৰতটো বেছি হল যে, প্ৰেচাৰ, চুগাৰ মানুহবোৰে টোপনি ক্ষতি কৰিব নোৱাৰা হৈছে। যে আগতেতো গোটেই ৰাতি, ৰাতি চলিছিলে। অ'
হয় হয়
আজি প্ৰায়ভাগ মানুহে আজিকালি কিমান বেমাৰ প্ৰেচাৰ আৰু চুগাৰ হয়নে। তাতে দুটা আৰু এইটো টোপনি ক্ষতি কৰিলে আৰু বেছি বাঢ়ি যায় যে। সেইকাৰণে আজিকালি মানুহে টোপনি ক্ষতি কৰিব কৰিব নোৱাৰ হ'ল।
উম।
তাকে ছোৱালী কি কৰিছে?
আছে।
অ', তাইও যাব চাগে?
অ' তাই মই একেলগে যাম। এইালে'ৰাটোক লৈ গুি আহিম অলপ সময় থাকে িক
অ' তাতে হেৰি হয় ন।
অ' ৰাতিয় খোৱা - বোৱা হ'ব কিন্তু খোৱা- বোৱাটো বেছি দেৰি হ'ব যে এইটো কাৰণে মই ভাত খিনি বনাই থৈ যাম ঘৰতে।
উম উম, এ গোটেইখন ৰাইজৰ অ তাকে ৰাইজ ৰাইজৰ কাৰণে তাতে সবে বনাই চাগে ন?
উম মানে বাট কীৰ্তন কৰে গোটেইখিনি কাৰণে আমাৰ কাৰণেও হ'ব আমি এতিয়া থাকিব নোৱাৰো যে। অসুবিধা হ'ব সেইটো কাৰণেহে ব পাত বনাইছো অলপমান
অ আমাৰ সেই কেইদিনমান আগত হৈ গৈছিলে নহয় আমাৰ নামঘৰত- তেতিয়া তাতে মানে সেই বাট কীৰ্তন কৰ আমাৰ গোটেই ৰাইজলৈকে বনাই কিন্তু সেই ময়ো খোৱা নহল কিন্তু তাতে যিখিনি প্ৰসাদ বনাই মানে খাই খুব বেছি ভাল লাগে,
ভাল লাগে ভগৱানৰ পসাদ এনেও ভাল লাগে।
নে ভগৱানৰ প্ৰসাদ যতেই নহওক মন্দিৰ, নামঘৰ যাতেই নহয়, ভালে লাগে নহয় ন!
ভাল লাগে,
তাকে তাত তাতে আৰু গোঁসাই আহে নেকি ন?
অ গসাই উলিয় আজি মজি উলিয়াব
উ আজি উলিয়াব তাৰ পিছতে নাম কীৰ্তন কৰি পেলাই আক
আকৌ নামঘৰত শুম ব আৰু অজি খোৱ বোৱা বাক কীৰ্তনত খঠেলত লৈ পেলাই উাক ঘূৰাব আজি।
উম। হেৰি ৰাস মন্দিৰলৈকেও আনেনে?
নে নে নে নে
অ', লৈকেও আনে নি?
ৰাস মন্দিৰলৈ নিনিয়ে।
অ', আমাৰ ইয়াত আকৌ সিদিনাখন মানে বাত কীৰ্তন কৰিব যাওঁ, আমাৰ প্ৰত্যেক বছৰে তেনেকুৱা কৰে, ৰাস মন্দিৰত ৰাখি পেলাই হেৰি কৰে তাতে বুট প্ৰসাদ কেইটামান দি পেলাই তাতে নাম গাই মানে কীৰ্তন কৰি পেলাই আকৌ প্ৰসাদ চসাদ চাই ঘৰলৈ অহা হয় তাৰ পিছত আকৌ। ঘৰলে নাহে মানে বাটে বাটে গৈ প্লাকক এয়া হেৰি যে গোপাল থান। গোপাল থানত গছ অ'। তাতে যায় আকৌ সেৱা কৰি তাতে চবে সেৱা লয়।
আমাৰ ইয়াতে ৰাইজ কম, ওলাই যোৱা ৰাইজ কম, সেইটো কাৰণে মানে চমুকে থৈ দিয়ে।
অ', আমাক আমাৰ ইয়াত আকৌ ডাঙ মোৰ সৰু কীৰ্তন বুলি ক'লে গাঁওখনৰ কাৰণে পাত তা যায় যে। সেইকাৰণে মানে চবে যায় আৰু ডাঙৰ সৰু লগত কথা নাই। অ' অ' চবে ওলাই মানে সন্ধিয়া? সময় হোৱাৰ লগতে কম দবা বজাব নহয় তেতিয়া মানে ধূপ পে পিনি গাঁওৰ কোনোবা ক'ত আছে সিহঁতকো মাতি দিয়ে। গোটেই ল'ৰাবিলাক আহে ছোৱালী বিলাকো যদি বিয়া সাজ ছোৱালী বিলাক আহিব পাৰে তাক সেইবিলাক আহে। বহুত ভাল লাগে। আকৌ আকৌ আগতে এনেকে হেৰি কৰোঁতে আমি থাকো আগতে যেতিয়া ছোৱালী আছ আছিলো তেতিয়া গোটেই নামঘৰটো মচি কাচি তাৰপিছত চাফা কৰো আকৌ মালা মালা গাঠি হেৰি কৰো তাৰ পিছত চবেই ল'ৰা। ছোৱালী লগ লাগি হেৰি কৰোঁ আজিকালি ছোৱালীবোৰৰ সময়ে নাই। অঁ ছোৱালীও নাইকীয়া।
সময় নাই উম পঢ়া টিউচন এইবিলাকত ব্যস্ত হৈ।
মেষ্ট দে আজায় সেইকাৰণে মানুহক কাৰো সময় নাই।
আমাৰ দিনত আকৌ আমি টিউচন ইমান অ, টিউচনৰ কথা নাছিলো স্কুল আহি পেলাই আমি বিলাক বাহিৰত নামঘৰ কীৰ্তন এনেকুৱা এইবিলাক আৰু আমি ঘূৰি পাৰিছিলো কিন্তু, আজি
অঁ এতিয়া নোৱাৰে যে,
নোৱাৰিব আমাৰ মানে আগৰ নিচ না নহয় পঢ়াবিলাক এতিয়া বহুত টান
বহুত টান হয়, আৰু আমাৰ যেত পঢ়াৰ দিনত কি আছিলে, আৰু এইটোে সি ধৰি ধৰ অকমান হেৰি মোবাইল নাছিলে তেত তেতিয়া আমি নিজে পঢ়িব লাগে, কিন্তু আজিকালি অলপ সহজ ক'বলৈ গ'লে কাৰণ সি অলপ প্ৰেক্টিকেল বহুতখিনি দিয়ে ন এতিয়া মেট্ৰিকত কিমান প্ৰেকটিকেল প্ৰত্যেকটো চাবজেক্টতে বুলি ক'ব পাৰি।
উম মইতো প্ৰেক্টিকলে নাপালো মনতে নাই,
আমি সেয়া বুজিয়ে নাপাইছিলো। তাৰপিছত আকৌ যেতিয়া হায় ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰ পঢ়িছিলো তেতিয়া প্ৰেক্টিকেল চাবজেক্ট এনথব কলৈ যে লৈছিলো তেত তিয়া এন্থপলজিত প্ৰেক্টিকেল আছিল তেতিয়া অকণমান বুজি পাইছ কিন্তু এতিয়া ট্ৰেইনত গোটেইকেইটা ছাবজেক্টতে মানে এটা এটা হেৰি দিয়ে প্ৰেক্টিকেল দিয়ে প্ৰেক্টিকৰ নাম্বাৰটোতো সম্পূৰ্ণ কে পায় যায়
প্লাছ হয়, প্লাছ হয়।
সেইটো বহুত মানে ভাল কথা তাহাতৰ এতিয়া আমাতকে কিন্তু সপ সহজহে আছিলে নহয় নে?
ক'বলৈ গ'লে ইজি হয়, অ
উম সেই সেইটোৱে মেডিকেল নম্বৰটো অল ভালকে কষ্ট কৰি হেৰি কৰে তাতো নম্বৰখিনি উঠ ব
উম
আজিকালি ল'ৰা ছালী বহুত কিবা কিবি যায় মানে মবাইলটো প ডিজিটেল হ'লটো তাতে চাৰজ কৰি মানে। নজনা কথাটো জানিব। অ নাজানিলে পুতুককে চাব পাৰি। কিন্তু আমাৰ দিনতো সেইটো নহয় তাহতে এতিয়া মোবাইলত চাই চাই বহুত কিবা কিবি শিকিব পাৰে আমিতো একো নাজানিছিলো আমি এতিয়া
নাই আমি এতিয়া সহায়িকা কিবা বা এইবিলাক আমি বিচাৰিব লগা হৈছিলে
অ আমিম নোট বুক বিলাক বিচাৰিব লগা হৈছিলে হয়নে। আগতে আমাৰ সেইটো আছিলে এটা ৱৰ্ড মিনিং এটা চাবলৈও গোটেই সেইখন কিনিব লাগিছিলে ন
অ ডিচ নৰি চাব লাগিব
যাই ডিক্সনেৰী কিমান হোৱা থাকে আৰু আগতেতো ইমান আমি নাজানিছিলো লগ পৰা বিচাৰি সুচাৰি হলেও আনি অ ডিক্চনোৰী একো বুজি নাপায় আমাৰ এতিয়া উ বেবী অ হেৰি বিয়াত এখন ডিক্চনেৰী দিছিলে আম এয়া হাতী চুঙৰ সোনন্তু দাস ছোৱালীজনীয়ে দিছিলে ত বিনে এইখন এতি ইমান ধুনীয়া মই এদিন খুলি চাইছিলো মানে গোটেই বহুত উৰ্ড মিনিং বহুত বহুত আছে আৰু তাই এতিয়া বুজিয়ে নাপ পাইহে।
উম।
কিবা এটা হ'লেচোন আজিকালি মোবাইলটোতে পায়েই ডিক্সনেৰী চাব লগীয়া নহয়। হে মোবাইলতটো চাই আৰু মোবাইলটোতে মা মই অমকতটো পৰা নাই দিয়াচোন মোবাইলতটো চাও বা মোবাইল। কৰি দিয়ে। সহজ হ'ল হয়নে সেইটোয়ে এতিয়া আজিকালি সহজ। সহজো হ'ল আৰু কিন্তু হেৰি হ'ল ল'ৰা ছোৱালীবোৰ বহুত প্ৰেক্টিকেল হ'ল হয়নে। সিহঁতে যিকোনো। কাম এটা মানে আজিকালি প্ৰেকটিকেলি। কৰি দিয়ে
উম।
থিৱৰিটো ই মানে হে নহয় চব প্ৰেক্টিক হয়। প্ৰেক্টিকেল হব লাগে মানুহ তাপাল ল'ৰা ছোৱালী বোৰ মানে বেছিকৈ
মানে এটা কাৰণে ভাল হৈছে এটা কাৰণে বেয়া হৈছে আগত। আমাৰ এ মগজুতু টো খটাব লগা হৈছে আছিল কেনেে ঠিকে আছিলে কিন্তু আজিকালি মগজু বেছি ক কৈ লগীয়া নহয়। ইজি হৈ গৈছে যে।
ল'ৰা ছোৱালী মানে কিবা দেখাক দেখ স দেখা আজিকালি দেখা চাৰ বেছি হৈ হৈছে নাকে ভিত ভিতৰত মই একো নাথাকো কিন্তু। আনক দেখি মানে উম সিহঁতকো লাগিব। কৈ মানে অমুকে অমুকতটো কৰিছে ময়ো কৰিব লাগিব তেনেকুৱা এটা সিহতৰ মনৰ এটা। ভাব এটা আহি গৈছে ন আজিকালি চোৱাচোন কিমান বিয় বোৰৰ কথা। একো আগতে তোলনি বিয়া হলে মানুহে যাবলৈ লাজ কৰে খাবলৈ লাজ আজিকালি চোন বৰ বিয়া নিচিনাই নাযায় এতিয়া চোন মতা মান মাইকী মানুত এতিয়া মতা মানুহে যায় ফেমিলি লৈ লৈ যা আৰু ৰাতি ঘৰত ভাত ভাত বনাওতেই তেনেকেই যায় হয়নে নাই?
সেইটোৱে।
সেইটোৱে আগৰ দিন এতিয়া নাই আৰু।
নাই আৰু বহুত সলনি হল।
উম।
ছোৱালী পঢ়ি আছে?
উম নাই সেই আইতাকৰ লগত ক'ৰবাত মেলা চাবলে গৈছিলে মেলাৰ পৰা কিবা আনিছে তাকে কৈ আছে।
অ বাণিজ্য মেলা আহিছে নেকি?
ন সেই, ৰাষ্ট্ৰীয় বাণি ৰ্য্য মেলা একৈশ তাৰিখ, কাইলৈ শেষ হ'ব নেকি? মই যোৱা নাই, মই যোৱা নাই আমাৰ পোৱালি সোপাই চবতে খবৰ- পায় সিহঁতে- আইতাকৰ লগত এইয়া - পিয়ে গ'ল।
অহ।
শুনা দুখ লগা নিজাকে দেখাইছে।
অ আহি পালে আৰু ঘৰ।
অ' হেৰি কীৰ্তনলৈ যোৱা ন ওলাই মেলি?
অ ভাত কেইটা ব
উম উম, যোৱা।